হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
কি কৰিছ
এনেই আছো তুমি কি কৰি আছা
এ বহি আছো মই তোক কথা এটাৰ কাৰণে ফোন কৰিলো
অ কিয় কৈছা কচোন
উ হেৰি আমি মানে ভাল ফোন গৈছিলো বুজিছ
আহ
বৰ ধুনীয়া জেগা বুজছ যাবি নেকন্তু
যামওলাবা ময়ো যাম আহ কাইলত গৈছিলা
মই তোৰ লগৰ কেইটামান লগত গৈছিলো
হয় নেকি ওলাবা তেনেহলে যাম
এই বৰ ধুন বৰ ধুনীয়া জেগা মানে ব তাৰ জৰ্ দে এখন আছে বৰ ধুনীয়া মানে একদম থাকিব খোৱা বোৱা চব ধুনীয়া আৰু তাত মানে বৰ ধুনীয়া
অ যাম তেয় তেন্ত হ'লে কাইলৈ যাম দেিয়া কাইলৈ দেও বাৰু
কাল যাবি নেকি
অ যাম
ওলাবি হেৰি কৰিবি কি কি মানে তাৰ পৰা আমি টিপিলেও ফুৰি আহিম টিপি অৰুণাচল ফুৰি আহিম অলপমান
অ হ'ব অৰুণাচলতো অ অৰুণাল তাৰচলত টিপিত সেই হেৰিটো যে আছিলে যে ডাঙৰ যে ৱাটাৰফলটো
অ
তাতে যাম হা
অ হ'ব ওলাবি এই বৰ্গীয়া লাগিব মানে তই ওলাবি নাই একদম তোক ধুনীয়াকে পুৰাই মেলি ঘূৰাই মেলি আনিম ৰিজৰ্ট খনত কি ভাল জান তাত তোৰ খেলা জেকা চেকা চব আছে খেলা ধূলা সৰু বা থাক মানে বৰ ভাল পাব এ আমাৰ ডাঙৰ কাৰণেও খেলা আছে মানে
অ মই শুনিছো তাত বোলে এনেকে পানীত বোলে বল এটা দি পেলাই বোলে এনেকে খোজকাঢ়ি পেলাই যাব পাৰি
অ সেইটো আছে, মই সেইখন কৰি আহিছো বৰ ধুনীয়া জেগা মানে, যাআ যদি ওলাবি ধুনীয়াকে ফুৰি মেলি আহিম দে টেনশন ল ই নালাগে
তুমি কেতিয়া গৈছিলা?
মইতো পুৰহি যাম গৈছিলো লগৰ কেইটামানৰ লগত।
অ,। অ তেনেহলে ওলাম ওলাম যাবা বলা।
ত কাইলৈ ধুনীয়াকে ফুৰি মেলি আহিম। আমি মানে কি ভাবিছো উ, অলৰেডি তহঁতকো আহ তাৰপিছত আমি ভালে টোৰ পিয়েপিও ফুৰিম আৰু
অঁ। উম।